হেল্ল'?
অ', কোৱা?
কি কৰি আছা?
এ মাত্ৰ উঠিলোঁ, চাহ তাহ খালোঁ।
অ', এই মাত্ৰ উঠিছে, ইমান দেৰি?
এইমাত্ৰ অ', এনে ৰাতি অলপ মোবাইল চালো না দেৰিলৈকে।
অ', ইমান দেৰিকে সদায় উঠা নেকি?
সদায় নহয় আজি অলপ দেৰি হল, সদায় দহটাট উঠো।
অ', এতিয়া জল্দি উঠিছ?
উম।
ভাত খালা নে?
দেৰি আছে।
অ', দেৰি আছে, আৰু দেৰি?
উম।
অ', বাকী কোৱা, খবৰ পাতি কেনে?
আছোঁ-আছোঁ, ভালে আছোঁ। তোমাৰ কুৱা?
ভালে আছোঁ। তাকে মই ভাবিলোঁ ফোন মৰোঁ, কি কৰি আছা তুমি?
অ, নাই। এই এতিয়া চাহ খালোহে এতিয়া দেৰি হ'ব তিনিটা ভাত খাম।
অ', আৰু ৰাতি?
ৰাতিও খাম।
ৰাতিও খাবা আৰু?
উম।
মাজত তুমি ডাইটিং কৰি আছিলা ন?
নাই - নাই বাদ দিলোঁ। এই নোৱাৰি - নোৱাৰি কৰিব এই ডাইটিং।
কিয়?
এই বহুত, হেৰি হব লাগে কি কয়? বহুত খোৱাৰ হেৰী কৰিব লাগে, ইমান নোৱাৰি।
আৰু তুমি যে জিমত গৈছিলা, জিমত যাওঁতে যে কৈছিলা যে প্ৰটিন আৰু এইবোৰ খাবৰ কাৰণে, আৰু জিমতো কোৱা হৈছিল যে ডাইটিং এইবোৰ মেইনটেইন কৰিব কাৰণে? তাৰপিছত তুমি মোক কৈছিলা যে ডাইটিং কৰিম, তাৰপিছত ৰা ৰাতি - ৰাতি কিবা অকমান অ, যোনবোৰ হেলডি ফুড হয় এইবোৰ খাই সোবা বুলি কৈছিলা ন কি হল এতিয়া কি বাদ দিলা গোটে?
অ', সেইবোৰতো আগৰ ন কিমান বছৰ হৈ গ'ল? তিনি চাৰি বছৰ হ'ল।
তুমি এতিয়া জিম বাদ দি দিলা নেকি একদমেই, তুমিতো আগৰ পৰা কৰি আছিলা ন?
অ', এই বহুত দিন বছৰ হ'ল চাৰি বছৰ মান হ'ল জিম বাদ দিয়া।
চাৰি বছৰ হোৱা নাই, সেইটোতো বেছি হৈ গ'ল নেকি?
চাৰি বছৰ হৈছে হেৰিত কৰানাছিলোঁ আমি, কি কয় ক্লাছ টোৱেলভ মানত থাকোঁতে কৰিছিলোঁ আৰম্ভ।
তুমি আমাৰ ইয়াতে আছিলা নেকি, ইয়াতে আমাৰ ফালে আছিলা তুমি।
উম। আৰু কৈ দিয়া। আৰু কি আছিলে এতিয়া কি ন কৰিম বুলি ভাবিছে নে নাই? আৰু নকৰা আৰু জিম?
এতিয়া অকলে - অকলে নাযাওঁ আৰু কোনোবাই যদি লগ চগ থাকে তেতিয়া কৰিব মন যায় আৰু।
আৰু দাদাই কৰি আছেনে?
নাই - নাই কোনো অহা নাই। এতিয়া চব কামত ব্যস্ত কত জিমত যাব আৰু।
অ', তুমিতো ব্যস্ত নহয় - নহয়।
মই নহলেওঁ মোৰ মন নাযায় অ আজিকালি। এই খোৱাত মানে বহুত কন্ট্ৰল কৰিব লাগে, খৰচাও বহুত হয়।
আৰু তুমি যে প্ৰটিন খাই আছিলা জিমত অ, মোক কৈছিলা যে তুমি অ, জিমত, জিমৰ মানুহজনে তোমাক দিছিলে কিবা এটা ব্ৰেণ্ডৰ প্ৰটিন ৰিকমেণ্ড কৰিছিলে আৰু সেইটো তুমি খাই আছিলা ন বহুত দিনৰ পৰা? আৰু সেইটো ভাল আছিলে তোমাৰো আগত এইটো ধৰা ক্ষিন আছিলা ন এতিয়াটো আকৌ ধৰা সেলডি হৈ গৈছা আগতকৈ? অ, প্ৰটিন টো টো এতিয়া কি ইউজ কৰি আছা নে আগৰ দৰে নে বাদ দিলা একদমেই?
নাই-নাই জিম বাতদিয়া পিছতে বাদ দি দিছোঁ প্ৰটিন। প্ৰটিন টো এনে বস্তু নহয় এইটো। এইটো অকল জিম চিম কষ্ট জিম চিম কৰিলে ৱৰ্ক আউট শিকাব লাগে, এইটো এনে
অ', তুমি ৱৰ্কআউট এতিয়া একদমেই কৰা নাই ন?
নাই-নাই একদম নাই, পেত ছেট ওলাই গৈছে একদম।
অ', ৱৰ্ক আট কৰিব লাগে অ। ময়ো ধৰা মাজে-মাজে কৰোঁ। সেইটোতো হয় অলপমান মানে ইমান এটা নকৰোঁ, মাজতে গৈছিলোঁ ন জিম অ, তাৰপিছত দিনটো বহুতবাৰেই গলোঁ, অ, এ ঘৰ বহুত বাৰ গৈছিলোঁ, কিন্তু তাৰ পিছত বাদ দিলোঁ, তাৰ পিছত আৰু জইন হলোঁ, তাৰ পিছত আৰু বাদ দিলোঁ মানে অলপমান কষ্টতটো কৰিব লাগে ন অলপমান অসুবিধা হয়, লগতো ধৰা মেনেজটো নহয় ন? এতিয়া-এতিয়া মই ভাবি আছোঁ আৰু এবাৰ যাম বুলি।
অ', থিকে আছে যাবা-যাবা দিনটো নিজৰ স্বাস্থ্যৰ ওপৰত তো ভাল আৰু কৰাটো নিজৰো ভাল দি থাকা আৰু মানে।
তুমি এতিয়া কি একদমেই নকৰাই নেকি আৰু?
নাই ঘৰতে কৰি থাকোঁ মাজে-মাজে এনেই মন গলে কিবা পুছ আপ মৰোঁ মাজে-মাজে।
তোমাৰ মাজতে আছিল ন ঘৰত জিমৰ সামগ্ৰীবোৰ?
সামগ্ৰী এ ডাম্বেল দুটা-দুটা আছিল, এইকেইটা নাই এতিয়া। কতবা গ'ল হেৰাইছে। সেই দুটাতে গোটেই মাৰিছিলোঁ ডম্ব চব মাৰিছিলোঁ, ট্ৰাইচেপ, বাইচেপ, হেইকিতাই মাৰিছিলোঁ আৰু।
অ', সেইবোৰ জিমত লৈগৈছিলা?
নহয়।
হেল্ল'?
কোৱা-কোৱা?
এই অৱজটো কিবা বেকগ্ৰাউণ্ড নইজ আহি আছে তোমাৰ।
অ', মই বাহিৰত আছিলোঁ ন, সেইকাৰণে। বাকী মই ভাবি আছিলোঁ, যিমই যাম বুলি, তাৰপিছত মই তাকে ভাবিলোঁ তুমিতো কৰিছিলা ন? তাৰপিছত কোনটো প্ৰটিন খাইছাঁ মোৰো মানে অলমান ধৰা স্বাস্থ্যটো অলপমান ভাল কৰিব লাগিব ন'? অ', মই তোমাক সেই ভাবিলোঁ যে তোমাক সুধো এবাৰ তুমি যোনটো প্ৰটিন খাইছিলা। আ, আৰু তোমাৰতো আ হেল্থতো অলপমান ডিফৰেণ্ট হৈছে ধৰা তোমাৰ স্বাস্থ্য টো অলপমান সলনি হৈছে আগৰ দৰেতো নাই। তাকে মই ভাবিলোঁ তোমাক শুধু। কোনটো ব্ৰেণ্ডৰ আছিল ন প্ৰটিনটো, মনত আছেনে?
প্ৰটিনটো এতিয়া মনত নাই। প্ৰটিন এতিয়া প্ৰটিন খালে হ'ল তোমাৰ এতিয়া এই কিবা এম বি বুলি এটা প্ৰটিন আছে সেইটো খাবা, সেইটো ইণ্ডিয়াৰটো এইটো হ'লে ভাল। এন বি বুলি কিবা এটা আছে সেইটো খাবা।
প্ৰটিন মানে কি, প্ৰটিন খালেই হল। কোনবা এটো ব্ৰেণ্ডৰ খালেই হ'ল। কথা নাই প্ৰটিন চব প্ৰটিনে ভাল প্ৰটিনটো খালে নহ'ব, তুমি কষ্ট কৰিব লাগিব অলপ জিম চিম কৰিব লাগিব জিম কৰি খাব লাগিব হয়ে ন? মানে লাভ নাই একো।
এনে খালে অ', মানে এনে খালে এইটো তোমাৰ বেমাৰ হ'ব। বহুত বেয়া বেমাৰ -বেমাৰ হৈ যাব তোমাৰ। গা চা মানে একদম তত নোহোৱা হয় যাব, বেয়া হৈ যাব, যিটো মানে বেয়া একদম। প্ৰটিন এনে খালে।
মানে এনে খাব নালাগে ন'?
নালাগে বহুত এইটো ৰিক্সৰ -ৰিক্সটো বহুত এনে যদি খোৱা তুমি। ৱৰ্কআউট কৰিয়ে খাবা এইটো। এইটো মানে কি কৰে ৱৰ্ক কৰা পিছত গাবোৰ যে বিষাই থাকে, সেইবোৰ ৰিলিফ কৰি দিয়ে মানে। অলপ মানে গাটো মানে যেতিয়া তুমি ৱৰ্ক আউট কৰিলা। মই যি ভাবিলোঁ তুমি বাইছ বাইচেপ মাৰি লোৱা। বাইছ মৰিলে তোমাৰ হাতকেইখন বিষালে, তেতিয়া এইটো খালে তোমাৰ হাতখন ভাল থাকিব আৰু এতিয়া বাইছ চেপ কৰিলে তাতে গাত লাগিব মানে এইটো। এতিয়া তুমি কিবা খোৱা এতিয়া কল- চল খালা সেইবোৰ এনেতো গাত নালাগে বেছি। প্ৰটিনটো খালে গাত লাগে মানে। গাটো একযোগ কৰি লোৱা বুইচা?
তাকে এতিয়া মোৰো ভাই লগৰ ভাইটি এটা আছিলে সি মানে ক্লাছ এইট মানৰ পৰাই মানে প্ৰটিন খোৱা আৰম্ভ কৰিছে ঠিক আছে? তাৰপিছত মই হিয়াক, হয়। তাৰপিছত মানে মোৰ লগতে গৈছিলে আৰু সি জিমত। তেতিয়া মানে মই ধৰা ক্লাছ টোৱেলভ মানে তোমাৰ দৰে আছিলোঁ। তেতিয়া সেইটো সময়ত তুমি যেতিয়া আছিলা। তাৰ পিছত মই জইন কৰিছিলোঁ। সিয়াৰো মানে এইবোৰ বডি বনোৱা এইবোৰ বহুত মানে হিয়াৰ চখ আছে। তাৰপিছত আ সি মোক কৈছে কি আ মোৰ লগত যাব বুলি তাৰপিছত সি মোৰ লগতে গ'ল। তাৰ পিছত সিয়াৰ বয়স হোৱা নাছিলে ইমান কাৰণ ইমান কম বয়সতটো কৰিব নালাগে জিম। তাৰপিছত এ তোমাৰ জিমৰ মানুহজনে সিয়াক ৰিকামেণ্ড কৰিছে প্ৰটিন খাবৰ কাৰণে। ঠিক আছে। তাৰপিছত সি আৰু মোক পঢ়িলে প্ৰটিন খোৱাটো। অ, তাৰপিছত সি সদায় খাই, তাৰছত সদাই ডম তল মাৰে তাৰপিছত আ, কষ্ট কৰে মইতো ধৰা ইমান নোৱাৰো মইতো জিম যাই আছোঁ ন, মইতো ফেটটো লুজ কৰিব কাৰণে আগত অলপমান আছিল ন ফেট? ত' সেইটো কাৰণে গৈছিলোঁ। অ', তাৰ পিছত এ সি মানে আৰম্ভ কৰিছিলে। তাৰপিছত সিয়াৰ ন' শৰীৰৰ ন' পৰিৱৰ্ত ত' নাহা আৰম্ভ হলে ধৰা মাচলবোৰ অলপমান অহ, কি কয় ডাঙৰ হৈছে, লগতে ধৰা ইয়াৰ চেইনজেছ আহি গ'ল, সিয়াৰ ফিগাৰটোতে মানে এতিয়া সি চাগে নকৰে যিম এতিয়া সি ন, ফুলি গৈছে মানুহটো। অ', মানে এইটো এনেকুৱা হয় জানো? মানে যিটো কম বয়স ধৰা প্ৰটিন খোৱা আৰম্ভ কৰিলা, তাৰ পিছত এনেকুৱা স্বাস্থ্য পৰিৱৰ্তন হয় জানো?
মানে এইটো চোৱা, তুমি এতিয়া জিম কৰি থাকিলে বন্ধ কৰিলেও হ'বয়ে, চবৰে লগত হ'ব, তুমি যিমানে মানে ভালো হোৱা, যিমানে তুমি সৰু হোৱা ডাঙৰ হোৱা। চ'বৰ লগ হ'ব এইটো, এইটো খৰু বুলি কথা নাই। ত' জিম কৰি যদি বন্ধ কৰি থয়, একো নকৰা, খালি খাই থাক একো কষ্ট নকৰা, তেতিয়া অটমেটিক গা ফুলি যায়, সেইটো কৰি থাকিব লাগে। অ',
তাকে কৰি থাকিব লাগে, মই তাকেই ভাবি আছোঁ, মইতো প্ৰটিন খোৱা আগৰ পৰাই মই আ আৰম্ভ কৰা নাছিলোঁ। অ', কি কয় আৰু প্ৰটিন নালাগেও ধৰ মোৰ- মোৰ স্বাস্থ্য পাতি আছে ন', এই এতিয়া প্ৰটিন ধৰ প্ৰায় যোনে ধৰ স্বাস্থ্য পাতি নাই সিহঁতৰ কাৰণে ধৰা অলপমান অ', প্ৰটিনটো খালে ধৰা বডিটো অলপমান ফুলি যায়। যেনেকে ধৰা তোমাৰ স্বাস্থ্যটো ইমান নাছিলে আগতে, এতিয়া ধৰা প্ৰটিন খোৱা পিছত স্বাস্থ্যটো হৈছে ন।
অ', প্ৰটিনটো মানে মই কৈছিলো, মই প্ৰটিনটো খোৱাৰ পিছত মানে হেৰি হ'ল মানে মোৰ এতিয়া। আগতে যি খাইছিলো মানে, বুত আগতে বুত খাইছিলো, এতিয়া কমাইছোহে ৰ'বা। আগতে ক্লাছ টেন টোৱেলভ থাকোঁতে বুট খাইছিলো, কিন্তু গাঁত লাগ নোছিল বস্তুটো। কিন্তু এই জিমত যোৱাৰ পৰা প্ৰটিন চটিন খোৱাৰ পৰা বস্তুটো মানে গাত লাগা হ'ল। চব্জি খাওঁ এতিয়া মানে গাত গাটোত গোটেই মিলি যায়, সেইটোৱে লাভ হ'ল আৰু জিম যোৱাৰ।
অ', এতিয়া মানে সেই আগৰ দৰে নাই আৰু ন।
অ', আগতেও নাই মানে আৰু।
ঠিকেই আছে।
আছে বডি চডি আছে। আছে, কিন্তু পেতটো খালি পেতটো বাঢ়িব এইটো। খালে ফেট বাঢ়িবই।
উম, সেইটো বডি নহয়তো মই তোমাক চাইছিলো, সেইটো ফেট হয়।
ফেট হয় অ', এইটো। বাকী তুমি তুমি বাৰু তুমি দাইটিং কৰিছা আৰু তুমি যোনদিনা সেইদিন খাই আছিলা ম'ম খালা। চাওমিন খালা।
সেইটোৰো ধৰক মাজে মাজে খাওঁ, মই মানে ডাইটিং কৰিছো আমাৰ মানে স্মুথ ডাইটিং আৰু এইটো- এইটো মানে মাজে- মাজে খোৱা যায়, অ', তাকে, মাজে মাজে ধৰা বেছিকে নাখাওঁ, মানে অভাৰ কৰি নিদিওঁ আৰু ধৰা আজি যদি মই ভাবো যে মম' খাম, মম'টো ইমান ফেট এ হেৰি উম, সেইকাৰণে সেইটো খাওঁ, মাজে- মাজে খাওঁ আৰু। মানে ক্ৰেভিংছ থাকে ন, সেইকাৰণে মাজে- মাজে খাওঁ, তাকে আৰু তুমি
তোমাৰ হেৰি কৰে। কি বুলি কয় এইটো মোৰটো তোমাৰ ফেট বঢ়াই আৰু শক্তি দিয়ে, তোমাৰ অ'।
অ'।
এ নাখাবা- নাখাবা- নাখাবা ম'ম'টো ইমান।
অ', নাখাওঁ ইমান, মাজে- মাজে খাওঁ।
হেৰি খাবা তুমি, কি বুলি কয় তুমি যদি ভাবিছা তুমি খীন আছা ফেট লাগে, তুমি চাওমিন খাবা, ৰ'ল খাবা, জাংক ফুড খাবা।
অ', অ', সেইকাৰণে তুমি ফুলি গ'লা ন।
উম। ঠিকে আছে এইবোৰ কত